হেল্ল'
শুনিছে নে?
নি
ভইচটো অহা নাই বেলেগ এজেগালৈ যোৱাচোন।
আহিছে নে এতিয়া আহিলনে?
অ, এতিয়া আহিছে কোৱা। অ, এতিয়া আহিছে।
আহিলে ন?
উম, উম।
কি কইছে?
এ ভাত বনাই আছোঁ।
কি বনালা আজি?
আজি আ মাছ পাভ মাছ। আৰু তাৰ লগতে কচ মাছৰ তৰকাৰী।
কচ মাছৰ তৰকাৰী মানে?
মানে তৰকাৰী মানে চবজি।
আমাৰ ফালে তৰকাৰী বুলি কয় তোমালোকৰ ফালে তৰকাৰী নকয় নেকি?
কয়।
তেন্তে মই কৈছোঁ যে পাভ মানে কি হৈছে মই পাভ মাছ খাই ভাল ভাল‌ নাপাওঁ মানে মই লোকেল মাছ বেছি ভাল নাপাওঁ সেইকাৰণে মানে মোলে কচ মাছ মাছ আছে সেইকাৰণে কচ মাছ আৰু পাভ মাছ মিক্স। কৰি তৰকাৰী বনাইছোঁ কোমোৰাৰ লগত।
কোমোৰাৰ লগত।
কোমোৰা আলু অ।
আচ্ছা কেনেকুৱা লাগে তাক। মাছত কোমোৰা বা চৰি কোমোৰাত মাছ বা লাওত মাছ দিলে এনেও ভাল লাগে ন।
মোক কোমোৰা মাছটো আজি প্ৰথম খাম।
হম
আমাৰ ফালে মানে মাছৰ লগত টেঙাই বনায়।
টেঙা? টেঙাও বেয়া নালাগে।
টেঙা ভাল পাওঁ হা। মাছৰ লগত মানে টেঙাটো খুব ভাল লাগে। সেইকাৰণে মানে আমাৰ সেইফালে অ টেঙাই বনায় আৰু মানে কি হয় আমাৰ সেইফালে মানে কি আলহী ঘৰত ফুৰিবলে গ লে মানে মইটোতো মাছটো নাখাওৱে ন। মই কৈয়ে দিওঁ যে মাছটো নাখাওঁ বুলি মই।
ও।
ত' মাংসই বনোৱা হয় আলহী ঘৰত গ'লে আৰু মাছটো অকল ঘৰত খোৱা হয়। আৰু আমি টেঙা ভাল পাওঁ ন মাছৰ লগত। সেইকাৰণে মায়ে আৰু বেলেগ ধৰণে নবনায় মাছ।
উম, উম। ত এনেকুৱা হয়।
মই কেতিয়াবা বনাও বিলাহীৰ লগত। বিলাহী, আলু, মাছ নাইবাতো অ এনেকা খুতৰীয়া কিবা এনেকা শাক থাকে ন? সেইবিলাক শাকে, মাছে এনেকে ক খায় আৰু।
শাক বিলাক বনোৱা হয় মাছৰ লগত।
মাছৰ লগত, মাছৰ যেতিয়া মূৰটো থাকে। সেইটোতে বনোৱা হয় ন?
নহয়, নহয়। মাছৰ লগত বনোৱা হয়। মানে মাছৰ তৰকাৰী নিচিনাকে বনোৱা হয়।
চব শাক নহয়। ধৰা খুতৰীয়া হওঁক তাৰ পিছত আকৌ আমাৰ ফালে এটা বাঘে চ ৰা বুলি এটা শাক আছে। তাৰ পিছত আকৌ মধুসোলং বুলি এটা শাক আছে।
কিনা বাঘে আঁচোৰা?
খুতৰীয়া।
অ খুতৰিয়া সেইটো।
মধু সুলং মধুসলেং।
সেইটো নাজানো
তেনেকে কৰি লৈ পেলাই বহুত কেইটা টেঙা আছে আমাৰ ফালে এই এইফালৰ মানুহ বিলাকে মই আৰু মানুহৰ লগত কথা পাতিছো মানুহ বিলাকে শুনা নাই মানে আজিলৈকে
উম উম
এই বাঘেৰা চৰাটো বেছিকে কোনেও শুনি পোৱা নাই এইফালৰ।
কোনটো শাকক কয়?
এইটো মানে বাঘে আচৰা বুলি কয়। এটা কাঁইটীয়া শাক থাকে হা। এইটো তাত যে এনেকে গুটি, গুটি লাগে। গুটিটো খাব পাৰি।
অ-অ কাইট থাকে দেই।
অ-অ বহুত কাঁইট থাকে। এ তাতে মানে অ গুটি গুত গুটি হই দেই। গুটিটো যে প্ৰথমতে সেউজীয়া কালাৰ থাকে। তাৰ পাছত আকৌ বেঙুনীয়া হওঁতে মানে পকি যায় আৰু।
দেখিছা জানো?
দেখিছো, দেখিছো। বনাইছো কিন্তু আমাৰতো খোৱা হয়। কিন্তু আলটো তেনেকে নাখায় কোনটো খাই সেই সেই শাকটোৰ যে এইডাল থাকে ঠাৰিডাল, ঠাৰিবিলাক।
অ।
এ মই কোৱাত তুমি মানে কি তুমি কোৱাতো হয় নে নাই নাজানো। এই ঠাৰি বিলাক মানে কি খাব পাৰি ন? মানে কি এনেকুৱা এই লাও ঠাৰিও খ খাব পাৰি।
নহয়, নহয়। সেয়া তেনেকুৱা নহয়। এইটো শাক বেলেগ হয় এইটো শাক মানিমুনি নিচিনা দেখিবলে
মানিমুনি নিচিনা নি
সৰু সৰু শাক মানে বুজি পাইছা অকমানি অকমানি মানে বগাই বগাই লাগে এ
অ নাজানো তেতিয়াহলে
অ তে নাজানিবা মানে আমাৰ ফালে মই আজিলৈকে এইফালৰ মানুহ কোনো শুনা দেখা নাই মই গুৱাহাটীৰ ফালে বস্তুটো দেখাও নাই আজিলৈকে
হয় হয় হয়
মানে বজাৰে চজাৰেতো চব শাক বিকে ন ইয়াত
হুম
কিন্তু আজিলৈকে মানে সেই বস্তুতটো মই ইয়াত বিকাও দেখা নাই
সেইটোত
সেইটো মানে কেনেকে বনাই জানা সেইটো কাঁইটিয়া থাকে ন
উম
কাঁইটীয়া থকাৰ কাৰনে মানে গোটেই শাকটো দিব নোৱাৰি মানে সেইটো গোটেই শাকটো বুটলি আনে বুটলি আনি লৈ পেলাই ভালকৈ ধুই লৈ ধুই লৈ পেলাই প্ৰথমতে বইল কৰে উম কম পানী দি লৈ পেলাই মানে বহুতবাৰ বইল কৰে হা
উ
তাৰপিছত আৰু বা বহুত বাৰ নহয় দেই মোৰ কোৱা ভুল হ'ল মানে কম পানী দি লৈ পেলাই এবাৰ বইল কৰে মান বহুত টাইমলৈকে বইল কৰে
গোটেই ৰস খিনি যাতে ওলাই আহে
উম
তাৰ পিছত সেই এ শাক খিনি উঠাই মে উঠাই আনে মানে পানীখিনিৰ পৰা। তাৰপিছত সেই শাক খিনি আকৌ মানে এনেকে হাতেৰে মানে চেপি চেপি ৰসটো লয়।
উম।
তাৰ পিছত সেই পানী খিনি আৰু ৰসটো এ তেনেকে পিয়াজ দি পিয়াজ দি এ ভাজি তাৰ পিছত তাতে অলপ জিৰা নাইবাতো কেতিয়াবা আদা নহৰু এনেকে মানে দি লৈ পেলাই সেই পানী খিনি শাকৰ পৰা যিখিনি পানী ওলাই সেইখিনি মানে দি লৈ পেলাই মাছ দি তৰকাৰী বনাই।
আচ্ছা, আচ্ছা কেতিয়াবা বনাই খোৱাবা আৰু।
সেই শাকটো আমাৰ ফালেহে পায়।
হে তোমালোকৰ ফালে যাব লাগিব খাবলৈ হলে।
তাকে আমাৰ ফালে ওলাবা।
চিনিও নাপাও নহয় লৈ যাবা ম সোৱাদ চিনি পোৱা নাই। গুৱাহাটী আহি থাক এনো গুৱাহাটী আহা নে?
গুৱাহাটী যোৱা হয় বাৰু দেই মই অলপ দিনৰ আগতে গুৱাহাটী আহিছো।
লৈ যাবা চবজেক্ট।
তাকে। ওলাবা ওলাবা। আমাৰ ফালে এনেও বহুত আমাৰ ফালৰ তেজটোও লৈ চাব লাগিব ন।
লাগিব লাগিব।
আমাৰ মাহীয়ে কিছুমান বস্তু ইয়াত আহি শিকিলে তাৰপিছত আমাৰ ঘৰত খোৱা বুলি কয়। মই সিদিনাখন মাৰ লগতো কথা পাতিছো অমিতা আমাৰ ফালে আজিলৈকে মাছ লগত নাখায়। সেইটো নামনিৰ ফালৰ মানে ব্যঞ্জন হয়।
উম।
অ, নাখাও বুলি কৈছে। মানে অমিতা মাছৰ মা কঠা দি মানে এনেকে থপ মানে হেৰি কৰি বনোৱা হয়। খাৰৰ নিচিনাকি বনোৱা হয়। কিন্তু, অমিতা মাছৰ তৰকাৰী এ আমাৰ ফালে নাখায়। সেইটো নামনিৰ ব্যঞ্জন। হয় আমি স্কুল টো বনাই চো সেইটয়ে কৈছে নামনিৰ ব্যঞ্জন হয়। হা,
খোৱা বস্তুটো ওজনি নামনি থাকে।
অ, উজনি নামনিৰ বেলেগ বেলেগ টেষ্ট ন।
সেইটো হয়।
আমাৰ ফালে না খায় কিন্তু। ঢেকীয়াৰ লগত মাছ দি খাই পাইছা নে কেতিয়াবা?
নাই পোৱা। সেইটো কৰ হয়?
ঢেকীয়া গাজৰ গাজ দিয়ে বাঁহৰ গাজ যে,
হম।
ঢেকীয়া বাহৰ গাজ আৰু মাছ দি বনাই ইমান বেয়া লাগে খাবলে।
সেইটো ক'ত বনাই?
সেইটো আমাৰ ফালে বনাই। এইটো নামনিত আছে নাই মই নাজানো দেই কিন্তু, সেইটো মানে আমাৰ ফালে কিছুমানে বনাই প্ৰায়বিলাক নবনায়।
একো কেনেকুৱা লাগে খাই?
ভাল নালাগে মোৰতো ভাল নালাগে।
স আৰু উজনে স আৰু উজনে পিনে
ন তুমি এটা কথা ভাবা না ঢেকীয়া এটা শাক হয়। সেই শাকটোত যেতিয়া পানী ঢালি কোনো কোনোবাই মাছ এৰি দিব কেনেকুৱা ঘৃণ লাগিব ন খাবলৈ।
সেইটো ফ্ৰাই কৰিয়ে বনোৱা ফ্ৰাই কৰিয় সেই ভাল লাগে ভাজিয়ে কিনে।
অ, মানে ঢেকীয়াটো শাক নিচিনাকে ভাজিয়ে খাই হয়।
তাত যদি দিম দিলে ভাল।
মই সেই বিলাকো এক্সপ্ৰেমন্ত নকৰোঁ বাৰু দেই মই মানে ধেকিয়া নৰ্মেলি আ ভাজি নাইবাতো অকল সুধা ঢেকীয়া ভাজিয়ে তেনেকেই খাই ভাল পাওঁ।
ঢেকিয়াটো খাই বেয়া নালাগে। আৰু ঢেকীয়া খালে কয় বোলে, কি গাৰ বিষ বা তেনেকুৱা সেইবিলাক আৰু হয় বুলি কয়।
ঢেকীয়া খালে বেয়া নেকি?
বেয়া নহয়, ধৰি লওক তোৰ আপোনাৰ ধৰি লওক চৰি তোমাৰ ধৰি লওক, অ তেনেকুৱা কিবা হৈ আছে, ধৰি ল বিধ কিবা আগতে আছিলে ভাল পাইছা, এতিয়া তাৰপিছত সেইটো খলে ম তেনেকে আৰু হয় বুলি কয়।
আচ্ছা আচ্ছা, মই নাজানো বাৰু দেই, এনেই শাক খালে ভাল বুলি- কয় যে, আমাৰ তাতো তে লোকেল এ ঢেকীয়া চিঙি আনি ডাইৰেক্ট খোৱা হয় ন।
ঢেকীয়া তুলি পাইছা?
হা
ঢেকীয়া তুলি পাইছা?
অ ঢেকীয়া আম তুলি পাইছো। তোমালোকৰ ক তুলি বুলি কয় ন, আমি কওঁ - ঢেকীয়া বুটলিবলে
বুটলি কোৱা অ হয় হয় হয়, মানে কি মই নিজে মই নিজে - বুতলি আনো বিশ্বাস কৰা, এ মই ইমান ভাল পাওঁ।
মইও আগতে ভাল পাও, কিন্তু মানে মোৰ কি হয় অলপ দিনৰ পৰা মানে - মোৰ হ অ চি ডিটো বেছি হৈছে অলপ।
এতিয়া চাবা এতিয়া মানে কি বৰষুণ পৰে ঢেকীয়া বিলাক মানে কি ফুলে ন, নতুন নতুন কৈ আৰু গজিব লৰে, ত মানে কি এই কেইটা চিজনত য- দা থাকিলেহঁতেনই যাম আৰু বৰষুণ পৰিছে জুকো যুগ যু যুগ তোমালোকে তাত কি বুলি কয় এই জুকটোক?
জুক বুলিয়ে কয়।
অ অ, সেইটো সেইটো থাকে ন, তাৰ সেইটোকো ভয় নকৰো। নকৰি পিনি পুৰা কেতিয়া বুটলি আনো, ছাতিটো লৈ গৈ আনি কিনে মাক কাতিপাটো। খাওঁ ভাল লাগিব খাই। নিজে বুটলি আনি খাই কিনে মজাই বেলেগ।
তাকেহে। হয় বাৰু, আমাৰ মাহঁতে বুতলে খুৰীহঁতে বুতলে। আৰু মানে কি হয়, এই ঢেকীয়া যেতিয়াৰ ঢেকীয়াৰ ছিজনটো থাকে ন- মইয়ো বুটলি পাইছো একে সৰুতে, মানে কি হয় সৰুতে মোৰ এইবিলাক- প্ৰব্লেম নাছিলে, কিন্তু এই ডাঙৰ হোৱাৰ পৰা মানে মোৰ অলপ অচি ডিটো প্ৰব্লেম হৈছে ন। অচিটি হোৱাৰ পৰা মানে মই হেৰি কি আছিলে এইটো তেনেকে য'তে ত'তে গৈ লৈ পেলাই যি - বস্তু হাতেৰে চুব নোৱাৰো মানে।
আচ্ছা আচ্ছা এইবিলাক লনা হয় ন।
হা?
নাই দিয়া
মানে ঘাঁহনি থাকে ন।
অ অ অ। এ অ অ মই মানে কি ভাত বনাও।
উম।